হেল্ল',
অহ ' কোৱা?
অহ ' কি কৰিছা?
এ আছিল আৰু এনে। আহ, ভাবি আছিলো কি কৰিম কাম একো নাই সেনেকুৱা সেইকাৰণে।
অহ ' আচ্ছা অহ' মই মানে কিছুমান কথা এটা সুধিব আছিলে তোমাক এটা। কব পাৰিবা নেকি এতিয়া তোমাৰ যদি সময় আছে।
অহ ' কোৱাচোন কি কথা আছিলে সুধিবলৈ।
অহ ' মানে কোৱেষ্টন হয় আৰু এটা। বুক কি আৰু ই কিয় পালন কৰা হয় তুমি গম পোৱা নে?
অহ ' বিহুৰ কথা কৈছো ন।
অহ ' বিহু কথায়।
অহ ' বিহুতো আমাৰ অসমৰ কব গ'লে জাতিৰ প্ৰাণ তাৰ পিছত এইফালে সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতীক ন। ত' এইটো আমি যদি পালন নকৰে কেনেকে হ'ব। আৰু ক'ব গ'লে ই কেৱল এটা উৎসৱ নহয় ই কৃষি প্ৰকৃতি আৰু মানুহৰ মাজত সম্পৰ্ক উদযাপন। আৰু অসমত মূলত মানে তিনিটা বিহু পালন কৰা হয়। ৰঙালী বিহু, ভোগালী বিহু আৰু কাতি বিহু ন। তে ৰঙালী বিহু বহাগ মাহৰ এ খেতিৰ আৰম্ভণি আৰু নতুন বছৰ স্বাগতম জনাই সেনেকৈ পালন কৰা হয়।
উম।
আৰু ৰঙালী বিহু কেতিয়া হয় যেতিয়া বহাগ বিহু আৰু কাতি বিহুৰ মাজত হয়ে ন নাই।
অহ ' হয়।
আৰম্ভণিত আৰু ভোগালী বিহু মাঘ মাহৰ শস্য চপোৱাৰ পাছত তাৰছত ভোগবলাস আৰু মেজি - মেজি জ্বলাই। উদযাপন কৰা হয় তাৰপাছত কাতি বিহু তুলসীৰ তলত চাক ি জলে শস্্যৰ ৰক্ষাৰ বাবে কৰা হয় এই উৎসৱবোৰে অসমীয়া মানুহক প্ৰকৃতিৰ সৈতে বান্ধি ৰাখে আৰু সামাজিক সম্প্ৰীতিও বঢ়ায় সেয়েহে আমি সকলোৱে বিহুত পালন কৰো আৰু অসমতো এইটো আমাৰ উৎসৱ হয় আৰু অ তুমি জানা নেকি যে ৰঙালী বিহু কেনেকৈ পালন কৰা হয়
অ জানো হম
হয় কোৱাচোন বাৰু অলপ ৰঙালী বিহুৰ বিষয়ে মোক
ৰঙালী বিহু তোমাৰ যেনেকুৱা চ'ত মাহৰ শেষৰ পৰা আহ শেষৰ পিছদিনা যেনেকুৱা বহাগ মাহ আৰম্ভণি হয় সেইদিনাখনৰ পৰা যেনে চতৰ মাহৰ লাষ্টৰ দিনাখনৰ পৰা ষ্টাৰ্ট হয় আৰু আৰম্ভ হৈ যায় সেইদিনা সৰ পৰা স দিনলৈকে যেনেকে ধৰাক প্ৰথম দিনাখন গৰু বিহু বুলি কোৱা হয় সেইটো চ'ত মাহতে হয় আৰু প্ৰথম দিনা মানুহ বিহু বুলি কোৱা হয় সেইদিনাখন আহ ডাঙৰ সৰুৱৰে ডাঙৰক সেৱা কৰে তাৰ পিছত তোমাৰ অল তোমাৰ কাপোৰ এনেকুৱা দিয়ে গামোচা পিন্ধাই তাৰ পিছত পিঠা পনা আগবঢ়ুৱাই তাৰত স তাৰ পিছদিনাখনৰ পৰা বিহু অনুষ্ঠিত হয় যত সৰু লৰা ছোৱালীয়ে নাচ গান এইবোৰ কৰে গাঁৱৰ চহৰতো ঢোল পেপাৰ শব্দৰে মানে বহুতখি খিনিয়ে মানে সিহঁতৰ অ প্ৰতিযোগিতা হয় আহ ছোৱালী বোৰে মেখেলা চাদৰ তাৰ পিছত সৰু ল'ৰা ছোৱালীয়ে ধুতি গামোচা এইবোৰ পিন্ধি ঘৰে ঘৰে গৈও নৃত্য নৃত্য কৰে এই সময়ত ঘৰে ঘৰে পিঠা পনা আৰু জলপান বনাই অত্যাধিক আদৰ দিয়া হয় এই বিহু খনক ৰঙালী বিহু বুলিও কোৱা হয় আৰু অসমীয়া সকলৰ নৱবৰ্ষ আৰম্ভ আহ তুমি বাৰু জানা নেকি ভোগালী বিহুৰ বিখ্যাত কি
অ ভোগালী বিহুক আমি প্ৰথম কথাটো আমি জানো যে ভোগালী বিহুক মাঘ বিহু বুলিও কোৱা হয় আৰু এই শ উ চপোৱাৰ পাছতো উদযাপন কৰাটা এটা ফচল উৎসৱ আৰু ইয়াৰ বিষয়ে বেছি বিশেষত ক'ব গ'লে আটাইতকৈ ডাঙৰ আকৰ্ষণ হ'ল মেজি ঘৰ জ্বলোৱা যিটো আমি সকলোৱে নিৰ্মাণ কৰে কষ্ট কৰি কেনে খেৰ দি কেনে ন তে মাঘৰ বিহুৰ আগদিনা উৰুকাৰ দিনা মানুহে গোট খাই তাৰ পিছত মাছ মাংস পিঠা পনা খাই ৰাতি জাগে পিছ সদিনা ৰাপুৱা মেজ য আগ্নি অগ্নি দি পূৰ্বপুৰুষক শ্ৰদ্ধা জনা হয় আৰু ভাল শস্ৰ বাবে প্ৰাৰ্থনা কৰা হয় এই সময়ত তিনি এ তিল নাৰিকলৰ লাৰু চিৰা দৈ জলপান তাৰপিছত খোৱাৰ প্ৰথা আছে এই সকলো বস্তু তেওঁলোকে মিলিিকনে খায় সকলোৱে আগ বাঢ়ি যায় সকলোৱে আনন্দ কৰে সেই মেজিৰ ওচৰত জুই জ্বলিয়াই কেনে ৰাতিপুৱা উঠে ৰাতিপুৱা উঠি কেনে এ সোনকালে গা ধুৱে নতুন শাক পচাৰ পিন্ধে আৰু ভোগালী বিহু অসমীয়া মানুহৰ খাদ্যয় সংস্কৃতি আৰু অতিথি পৰাৰায়নতাৰ মানে প্ৰতীক ক'ব গ'লে কাৰণ ভোগালী বিহুত যেতি টো শস্য ভাল হয় ইমান ভাল শস্য হয় সকলোৰে ধান ভৰি থাকে ধান খেতিৰে বহ থাকে শস্যৰে ভৰি থাকে সেইকাৰণে ভোগালী বিহুটো ইমান বেছি এ বিশেষত্ব আৰু ইমান ধুনীয়াও হয় বাৰু মই তোমাক সুধিব বিচাৰিছিলো যে কাতি বিহু আহ কিয় আৰু মানে কেনেকৈ পালন কৰা হয় ইয়াৰ বিষয়ে তুমি জানা নেকি কিবা।
অ মই অকমান জানো বাৰু ইয়াৰ বিষয়ে আহ তোমাৰ কাতি বিহু কঙালী বিহু বুলি কোৱা হয়। কিয়নো এই সময়ত খেতি খেতিয়কৰ ঘৰত ঘৰৰ ধানৰ আহ ভঁৰাল খালী হৈ থাকে কিয় আৰু খেতিয়কবোৰৰো মানে অভাৱ অনাটন লাগ কৰে ত কাতি মাহত মানে কাতি মাহত আৰু কা কাতি বিহুৰ দিনা পোৰা আন্ধাৰত তুলসী তলত, খেতি পথাৰত, গছৰ তলত চাকি জ্বলাই দেৱ দেৱৰ তাক পূজা কৰে আৰু খেতি পথাৰতো গৈ চাকি বন্তি জ্বলায়। মানুহে শস্যৰ ৰক্ষা আৰু পোক পৰুৱা ৰক্ষাৰ বাবেও প্ৰাৰ্থনা কৰে। ইয়াত ৰঙালী আৰু ভোগালী বিহু দৰে ধুমধাম নাথাকে। কাৰণ তো মই ক'লো ন যোনটো অভাৱ। গণতন্তু লাগে। দিয়ে থাকে সেইটো কাতি বিহুত। দিনাখন খেতিয়কৰ ভঁৰালত ভঁৰালখননক খালি থাকে। কিন্তু ইয়াৰ আধ্যাতিক আৰু কৃষিভিত্তিক গুৰুত্বপূৰ্ণ বহুত কাতি বিহুৱে অসমীয়া মানুহৰ প্ৰকৃতি আৰু কৃষকৰ প্ৰতি থকা শ্ৰদ্ধাৰ প্ৰতিফালন কৰে আৰু তুমি বাৰু। তোমাক সুধিব পাৰিম নেকি?
অ কোৱাচোন কি সুধিব আছিলে?
আৰু বিহু নৃত্য গুৰুত্ব কি?
অ বিহু নৃত্যটো আমাৰ বহুত গতি কাৰণ বিহু নৃত্য যদি নাথাকে বা আমি যদি বিহুত সেই আমাৰ যিটো পৰম্পৰাগত নৃত্যটো আছে। সেইটো যদি আমি দেখুৱাব নোৱাৰো তেনেহ'লে আমাৰ বিহু একো উদযাপন কৰা। মূল নাথাকে। ন আৰু বিহুতো তাত এটা ডাঙৰ এটা ভূমিকা পালন কৰে ক'ব গ'লে বিহুগীত আৰু বিহু। আহ নৃত্য অসমীয়া সংস্কৃতিৰ আত্মা হয়। তাতে তোমাৰ ঢোলৰ মাত, তাল তাৰপিছত তাক আৰু পেপাৰ যিটো সুৰ সেই সুৰ বোৰত ছোৱালী সক। সকলে মানে মেখেলা চাদৰ পিন্ধি। কৰা নৃত্য চাবলৈ অতি মনোৰম। এই মনোৰম দৃশ্যটো চালে এনেকুৱা লাগে যে ইমান ধুনীয়া নাচ নাচি আছে ইমান ধুনীয়া আয়োজন আৰু লগতে ল'ৰা সকলৰ যিটো কেপ। বজাই তেওঁলোকৰ যিটো সাজ-পোছাক পিন্ধি আহে সেই সকলোবোৰে বিহুতোক। ক'ব গ'লে এটা ওপৰৰ পৰা এটা বহুত ধুনীয়া ৰূপ দি দিয়ে আৰু বিহু গীতত প্ৰেম থাকে প্ৰকৃতিত থাকে কৃষি আৰু জীৱনৰ কথাও বনোৱা হয়। এই গীত নীতিৰ জৰিয়তে অসমীয়া ভাষা সংস্কৃতি আৰু লোক সংস্কৃতি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বাগৰি আহিছে। কাৰণ যিটো আগৰ পৰা চলি আহিছে। বৰগীত, লোকগীত এই গীতবোৰ আমি সকলোৱে গাওঁ সকলোৱে একেলগে আনন্দ কৰো সকলোৱে একেলগে মিলি মিহি আমি সকলোৱে সেই বিহুৰ সময়ত এই গীতবোৰ উদযাপন কৰোঁ আৰু এই নৃত্য বোৰ চাওঁ। আৰু বিহু নৃত্য অসমীয়া মহিলাই সৌন্দৰ্য্য আৰু এ বিনয়কো প্ৰতিফলিত কৰে ইমান ধুনীয়া ধুনীয়া সাজ-পোছাক পিন্ধি আহে কিমান ধুনীয়া গহনাবোৰ পিন্ধি আহে। আৰু আজি বিশ্বৰ বিভিন্ন ঠাইতো বিহু নৃত্য পৰিশোধ কৰি অসমীয়া সংস্কৃতিৰ চিনাকি কি কৰাৰো কৰোৱা হৈছে, অসমৰ বাহিৰেও আমি দেখিছো ভাৰত। কিমান, কিমান ঠাইত বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছে। আমাৰ অসমীয়া গামোচা গৈছে। আমাৰ অসমীয়া মেখেলা-চাদৰ বেলেগ মানুহেও পিন্ধা আৰম্ভ কৰিছে বাহিৰা দেশৰ মানুহে। সেইকাৰণে আমাৰ অসম অসমৰ যিটো সংস্কৃতি আছে, সেইটো বাহিৰলৈ হৈ গৈছে বাৰু মই তোমাক সুধিব বিচাৰিছো যে বিহুৰ সময়ত অসমীয়া খাদ্যৰ কি ভূমিকা থাকে।
বিহুৰ সময়ত অসমীয়া খাদ্যৰ ভূমিকা হ'ব পাৰে তোমাৰ ৰঙালী বিহুত যেনেকুৱা পিঠা-পনা, লাৰু, দৈ চিৰা, তিলৰ লাৰু, নাৰিকল আৰু অবিহনে মানে উৎসৱ তো সম্পূৰ্ণ নহয় আৰু ভোগালী বিহুতো তোমাৰ মাছ-মাংস স, বিলাহী আহ আলু পিটিকা, চুঙা পিঠাৰ বিশেষ বহুত আয়োজন হয়, ভোগালী বিহুতো খোৱাৰে হয়, সেইটো বিহু মহিলাসকলেও মানে আগত আতীয়কো পিঠা পনা বনাই, ঘৰৰ আতীয় বিৱৰণকো কৰে, পিঠা-পনা বনাই ঘৰৰ আত্মীয়কক দিয়ে আৰু এই খাদ্যযবোৰ কেৱল সোৱাদৰ বাবেই নহয়, ই অসমীয়া কৃষক আৰু পৰম্পৰাৰ সৈতে জড়িত, বিহু সময়ত ঘৰে-ঘৰে অতিথিক এজন নে মানুহজনৰ ঘৰলৈকে যায়, বিহুত লাৰু, পিঠা খায়।
অহ।
আদৰ প্ৰথাই অসমীয়া মানুহৰ মৰমীয়াল স্বভাৱো প্ৰকাশ কৰে আৰু অকল অসমীয়া মানুহে নহয় অসমীয়া মানুহে ঘৰত বেছিকে হয়। আৰু লগতে বেলেগ জাতিৰ ঘৰতো যেনেকুৱা পিঠা-পনা বনোৱা হয়। পিঠা এইবোৰ বনোৱা হয়, লাৰু, পিঠা আৰু সকলোৱে মানে সকলোকে নিমন্ত্ৰণ কৰি মাতে আৰু বহুত মানে ফূৰ্তি আনন্দ সিহঁতে কৰে, মই সুধিব বিচাৰিছো অ' বিহু অসমীয়া সমাজত কেনে প্ৰভাৱ পেলাই তুমি ক'ব পাৰিবা নেকি?
অ' বিহু আমাৰ অসমীয়া সমাজত ক'ব গলেতো একত্ৰিত কৰি ৰখাৰ এটা ডাঙৰ ভূমিকা পালন কৰি আছে। তেনেকুৱা জাতি, ধৰ্মৰ। বৰ্ণ আহ বৰ্ণৰ ভেদা-ভেদ পাহৰি সকলোৱে একেলগে বিহু উদযাপন কৰে, এ সকলোৱে পুৰণা সেই এ কাজিয়া-পেচালবোৰ পাহৰি যায়। সকলোৱে বিহুত আনন্দিত অনুভৱ কৰে আৰু এই যুৱক- যুৱতীক নিজৰ ভাষা, সংগীত আৰু পৰম্পৰাৰ প্ৰতি গৌৰৱান্বিত কৰে। বিহুৰ জৰিয়তে মানে মানুহে স্থানীয় শিল্পবোৰ গম পাই পিছত তাঁতি মাটি শিল্পী আৰু এইফালে খাদ্য ব্যৱসায়ী সকলৰো উপাৰ্জন হয় কাৰণ খাদ্য ব্যৱসায় সেই সকলে এ ঠাইত উঠাই দোকান দিয়ে, বিহুৰ লাৰু-পিঠা সকলোবোৰ দোকান দিয়ে আৰু এইফালে আমাৰ শাক- পোচাকৰো দোকান লাগে, সকলোৱে কিনে, বজাৰলৈ যায়। এনেকুৱা ব্যৱসায়ী সকলৰো ভাল হয়, বিহুৰ সময়ত আৰু বিহুৰ জৰিয়তে তুমি ক'ব পাৰা ইয়াৰ লগতে বহু এ বহুৱে প্ৰকৃতিৰ সৈতে মানুহৰ যিটো সম্পৰ্ক মনত পেলাই দিয়ে আৰু কৃতিৰ গৈ কৃষিত যি টো গুৰুত্ব আছে সোঁৱৰাই এনেদৰে বিহু অসমীয়া সামাজিক আৰু সংস্কৃতিৰ জীৱনৰ মেৰুদণ্ড হৈ পৰিছে। আৰু এই দিনক দিনে আৰু আগবাঢ়ি যাব যদি আমাৰ সমাজৰ ল'ৰা ছোৱালীয়ে বা আমাৰ সমাজৰ যিটো এ সাংস্কৃতিক বা যিটো গোট আছে তেওঁলোকে যদি আগবঢ়াই লৈ যাই থাকে, অসমীয়া মানুহে যদি লাগি থাকে, অসমীয়া মানুহে যদি ইয়াৰ পৰম্পৰাটো পাহৰি নাযায় তেতিয়া আমাৰ বিহুতটো আৰু ভাল ভালকৈ উদযাপন হ'ব আৰু সকলোৱে আমি জানিম
অ
হয়।
আৰু মই তোমাৰ পৰা বহুত খিনি হা তোমাৰ পৰা ময়ও বহুত খিনি জানিব পাৰিলো। ধন্যবাদ, কৈ দিয়াৰ কাৰণে।
ঠিক আছে।